হেল্ল'।
অ, ' কি কৰি আছ, তুমি বন্ধু?
অ', আছো দিয়া বন্ধু।
অ', এক ছেকেণ্ড ৰবা, এক ছেকেণ্ড। অ, ' বাকী খবৰ পাতি কেনে তোমাৰ?
মোৰ খবৰ পাতি ভালে ৰ'বা, তোমাৰ?
মোৰো এই ঠিকে আছে, অলপ মানে এই গা- চা বৰ ভাল নহয় মানে, অলপ মানে বৰষুণত ভিজিছিলো মই, ত সেইটো মানে অলপ মোৰ গাতটো বেয়া হৈ আছে। বাকী ঘৰৰ খবৰ কেনে তোমাৰ?
আমাৰ ঘৰৰ খবৰ ভালে দিয়া।
অ'- অ', কিবা কব খুজিছিলা? ঠিকে আছে, ঠিকে কিবা কব খুজি- খুজিছিলা, কোৱাচোন কি কব খুজিছিলা?
অ, ' আজিকালি বতৰটো সেনেকুৱা যে, সেইকাৰণে গা চা বেয়া মানুহৰ।
উম, সেইটোৱে হঠাৎ বৰষুণ দিয়ে, হঠাৎ ৰ'দ মানে বতৰ হঠাৎ বা বেলেগ বেলেগ হৈ আছে ন। ত সেইটো কাৰণে এনেকুৱা হৈ আছে। বুজিলা কথাটো। অ'। বাকী আৰু পৰীক্ষাটো কেনে গ'ল তোমাৰ, এনে ফাইনেল একজামটো?
মোৰ ঠিকেই গৈছে আৰু। ইমান- ইমান এটা ভালো নহয় ইমান এটা
অ। ঠিকে, বাকী ফৰ্থ চেমটো কেনে, এতিয়া আমাৰ ফিফ চেমটো কমপ্লিট হ'লে এতিয়া এতিয়া ইটাৰ্নশিপটো ক'ত কৰিবা, ভাবিছা?
ইণ্টাৰ্ণশ্বিপটো কলেজতে কৰিব নেকি, তাতে কৰি ল'ম। তুমি?
মইও সেই কলেজতে নাই, মই কলেজত নকৰো চাগে, মানে মোৰ এটা লগৰ আছে ত' সি কৈছে আমাৰ তাতে মানে আমাক ফ্ৰীতে বনাই ফ্ৰীতে কৰি দিব। আৰু ভাল হ'ব অলপ মানে। ত' মই তাতে কৰা মই তাতে মই দুই দিন গ'লে হৈ যাব কলেজত মানে বিছ দিনত তোবৰ যাব লাগিব নহয় ত মইতো যত উম মইতো য'ত সুবিধা হয় মই তাতে যাই কৰিলে ভাল বুলি ভাবো সেইটো মানে মই বেলেগত কৰিম
উম অ' অ'
ত' সেইটো মানে অলপ বা তাতে যাই মই পৰো ভাবি আছো তোমালোকে কি কলেজত কৰিবা নিকি
অ' অ' কলেজতে কৰিম
অ' ভালে কলেজত হলে মানে সুবিধা হয় অলপ
উম
মানে মই অলপ মানে কামৰ কাৰণে অলপ মানে অলপ গাঁৱত যাব লাগিব ত' মই য কলেজত কৰো ত মই অলপ পঢ়াতো অসুবিধা হ'ব ত' সেইটো কাৰণে আৰু মই ভাবিলো আৰু কলেজত কৰাকৈ মই তাতে কৰিলে ভাল
কিবা কাম চাম চাই আছে নিকি তুমি এতিয়া
কাম নহয় মানে ঘৰ মানে গাঁৱত কিবা বস্তু কথা হৈছে অলপ মানে কিবা কাম আছে গাঁৱত মানে অলপ যায় কিবা কিবা আছে মানে সেইটো মানে যাব লাগিব অলপমান আৰ্জেণ্ট মানে মাতিছে গাঁৱৰ পৰা
অ' অ' সেইবিলাকো চলাই থাকিব লাগিব দিয়াচোন
উম সেইটোয়ে কথা ঠিকে কলা তুমি
উম
বাকী আৰু কিবা ভাবিলা নিকি তুমি আৰু এতিয়া লাষ্ট চেম এতিয়া ইউ চিস্কচেম আহিব আৰু আমি পিছে চিস্ক চেমত কি কৰিম বুলি ভাবিলা
ছিক্স চেমত চাওঁ ভালকে দিব লাগিব আৰু একজামটো
উম সেইটোৱে উম এতিয়া ইণ্টাৰ্নচিপ টো কৰাৰ পিছত আক লাহেকৈ লাহি যাব লাগি যাব লাগিব
উম উম আৰু ইণ্টাৰ্ণশ্বিপৰ নাম্বাৰটোতো দিবই কলেজৰ পৰাই
অ দিলেতো ভালে কিবা কাৰে ফিফচেমত আৰ আমি চিস্কচেমত পামে আৰ ফিফ্ট চেম এবাৰ পামে আৰু চিস্কচেম লাষ্ট দুটা চেমে আছে আমাৰ
অঁ অ ফ'ৰ্থ ইয়েৰ হ'ব বুলি শুনিছোঁ দেখো
এতিয়াতো বহুত দিন আছে আমিতো ফ'ৰ্থ ছেম একজাম দিলোহে আমি জাষ্ট অ সেইটো মানে বহুত কম অ সেইটোয়ে আমি এতিয়া ফৰ্থচেম দিলো এতিয়া ফিফ্ট ছেমৰ পামেই ফিফ চেমত দিলো লাহেকৈ তাছত চিস্কচেম আছে আৰ বহুত ছেভেন ছেম এইট ছেম পাব আমাৰ বহুত টাইম আছে দে সময় আছে ত সেইটো কাৰণে মানে বাদ এতিয়া পিছত দেখা যাব বাকী তুমি কি ভাবিলা বাকী তুমি কি কাম কৰিবা ভাবিছা পঢ়া শুনা হলে কি কৰিম বুলি ভাবিছা
চাওঁ কিবা জব চবেই কৰিব লাগিব আৰু প্ৰাইভেটতে হওক
অ নে এই আৰু পঢ়িবা ডিগ্ৰীটো কমপ্লিট কৰাৰ পিছত আৰু কিবা পঢ়িবা
চাই লওঁ আৰু এতিয়া টাইম আছে নে কি কৰোঁ ভাবিও লও এইকেইদিন এতিয়া ভবা নাই ইমান ভালকে কতো
অ অ ঠিকেই কথা ডিগ্ৰী দি পিনে অলপ কিবা কাম বিচাৰিব লাগিব আৰু কাৰণ কিমান দিন আৰু ঘৰতে এনেকে থাকিম আৰু ভাল নালাগে নহয় বস্তুটো ত ইটো কাৰনে অলপ কাম বিচাৰি আছো এতিয়া বত তমা এ ইন্টানশ্বিপ কমপ্লিট কৰো কমপ্লিট কৰি কেনে অলপ কাম বিচাৰোঁ
অ কাম চাম কৰিলে পালেটো ভালে দিয়াচোন
উম সেইটো ঠিকেই ক'লা তুমি এতিয়া সেইটোয়ে
পাৰ্ট টাইম হয় পাৰ্ট টাইমকৈ কৰিলেও হ'ব যদি কলেজ চলেজ যাব লগা থাকে।
নাই মই কলেজত দি দিম কাম কৰো কাৰণে অলপ এনেকে কলেজ আহিব নোৱাৰো নটিচ দি দিম মই।
অ অ একচেপ্ট কৰিব ন?
নাই আমাৰ কলেজত কৰে, তোমালোকৰ নকৰে নেকি?
আমাৰ ইমান এটা নকৰে, প্ৰিন্সিপালক ভালকে ক'ব লাগিব আৰু।
অ মানে কি কাকো নিদিয়ে চাৰ্টিফিকেট যদি আনি দিয়ে তেতিয়াহ'লেতো বিশ্বাস কৰিব।
উম সেনেকে দিব লাগিব আৰু ভালকৈ একদম ষ্ট্ৰিক্ট।
অ সেইটোয়ে আৰু মানে কিমান আৰু এ কলেজত যায় আজিকালি মানে সদায় সদায় মাহ দেউতাৰ পৰা পইচা খুজিলে এনেকে ভাল নালাগা হৈছে। কলেজত যাব কাৰণে, কিবা খাব কাৰণে যদি শুধু এতিয়া নিজে নিজে তাৰ মানে ভাল নালাগ গৈছে লাহে লাহে।
উ এতিয়া ডাঙৰো হৈ গৈছো। কি কৈছা?
তোমাৰো চেম এনেকুৱা হৈছে চাগে?
হয় হয় চবৰে একেই আৰু।
এইটোৱে সৰুৰ পৰা ইমান বছৰ বিশ বছৰৰ পৰা সুধিলো বিশ বছৰলৈকে সুধিলো এতিয়া আৰু যদি লাজ লাগি যায়, নিজৰে ওপৰত একোৱে
কিবা খেলিব যাই আছা নেকি?
অ এই ইফালে আমি ফুটবল আমাৰ এইফালে এটা ফিল্ড আছে, এই কলাহাট ওচৰৰ ফালে আছে পিছফালে, তাত আমি ফুটবল খেলো বা ক্ৰিকেট খেলো বা এনেকুৱা বেডমিন্টন বহুত খেলো।
অ কেতিয়াবা গ'লে ফোন কৰিবা ময়ো যাম।
অ মই গাটো অলপ মানে ভাল নহয় ন কৈছো ন ত সেইটো মানে যোৱা নাই এইকেইদিন। মানে গাটো ভাল পালে যাম ভাবি আছোঁ।
আজিকালি কলেজৰ পৰা আহিও যাব মন নাযায় ইমান এটা।
অ সেইটোৱে কথাটোতো ঠিকেই কলা মোৰো ইমান ভাল নালাগে আজি কলি কলেজৰ পৰা কা দাইৰেক
আগতে গৈছিলোঁ তেতিয়া ভাল আছিল সৰু থাকোঁতে।
সেইটোৱে কথাটোতো ঠিকেই ক'লা তুমি এতিয়া চাও আৰু উম কোৱা।
এতিয়া যাব মন নাযায় আৰু সৰু থাকোতে খেলিব মন গৈছিল বহুত খেলিছিলোঁ।
কথাটো ঠিকে ক'লা উম সেইটোৱে এতিয়া মানে সময় নিমিলে মানে আগতে যদি আমি স্কুলত আছিলো মনত জাগ তোৰ আমি স্কুলত যে খেলছিলো এনেকুৱা। তেতিয়া মানে আমাৰ সময় আছিল, মানে সময় মিলিছে আমাৰ ইমান কাম নাছিল পৰিবি এতিতো আমি পঢ়িবও লাগে তাৰপিছত কিব কিবি অপল বস্তু ঘৰৰ পৰা কিবা কাম দিলে কৰি দিবই লাগিব সেনেকুৱা সেইটো কাৰণে সময় নিমিলা হয়। সেইটোৱে কেতিয়াবা মই সময় ব্যস্ততাৰ মাজত সময় লৈ খেলিব যাওঁ আৰু। তুমি পাৰা যদি আহিবা। উ তুমি যদি অহা যদি আহিব পাৰা খেলিবৰ কাৰণে তাতে। উ মানে আমাৰ বেছিভাগ চিনাক কি লগৰে পাবা। এই দুজন এজন আমি চিনি পাওঁ তুমি চিনি পাবা সেইকেইজনক। ভাল লাগিব আহি খেলি মানে আমি তাতে তুমিতো ক্ৰিকেট খেলি ভাল পোৱা নে ফুটবল?
দুয়োটাই খেলো আৰু অলপ চলপ।
অ আমি মানে ৰবিবাৰে তাতে ফুটবল খেলো আৰু বাকী কেইদিন আমাৰ ক্ৰিকেট খেলা হয় টেষ্ট মেচ খেলোঁ আমি।
বাহঃ টেষ্ট মেচ খেল।
অ মানে এনেই অলপ ভাল লাগে মানে টেষ্ট মেচ খেলিলে মানে কি সকলোৱে বে টিং পাব যে, যি নহক অভাৰৰ খেলোৱাই সকলোৱে বেটিং নাপায় নহয় জানাই তুমি কথাটো ত সেইটো মানে অলপ টেষ্ট মেচ খেলি, আৰু তেতিয়া অলপ বেটিঙৰ প্ৰেক্টিচো হৈ যায় কেনেকে খেলে অলপ মানে আহি যায় মানে।
ওম, আগৰ লগৰ বিলাক লগ পোৱা নে কি?
নাই বিশেষ কৈ, কিছুমানক পাও, এজন দুজন আমাৰ ইয়াতে থকা কিছুমান ইয়াতে জেগাটো সেইকেইটা আগতে লগ পাইছো সেইকেইটা নো পাই আৰু, বেছিভাগ মানে আৰু কি কিছুমানে ইয়াৰ পৰা বেলেগ জেগাত গুচি গ'ল আৰু সেনেকুৱা আৰু সেইটো কাৰণে আজিকালি লগ নোপোৱা হৈ গ'লো। তুমি পোৱা নেকি লগ সিহঁতক?
বহুতৰে নাম্বাৰ চাম্বাৰো নাই ফোন চোনো কৰিব নোৱাৰি।
উম সেনেকুৱাই কথাটো এইটোয়ে বিশেষকৈ আৰু এতিয়া মেইন সেইটোৱেই মানুহবোৰৰ নাম্বৰ নাই নহয় আৰু কন্টেকটো নাই আজিকালি হিহঁতে নাহে আৰু
উম।
আৰু তুমি এনেই কিবা এটা ঘটনাৰ কথা গম পাইছা নেকি আমাৰ স্কুলৰ?
কি বা?
এই স্কুলতো বোলে আমাৰ বোলে ভাঙিব বোলে কিবা কৈ আছে।
অ কবাত শুনা বুলি ভ শুনিছিলো ৰবা। আজি শুনিছিলি নেকি?
অ অ, আমাৰ স্কুলটো বোলে কিবা ভাঙি দিব বোলে! মিটিংটো হৈ গৈছে, আগতে হৈছে আগতে হৈছে।
অ অ হয় নেকি?
অ মানে ভাঙিব বোলে বেছি দিন নাই আৰু মানে ভাঙিম বুলি কৈ দিছে বোলে। চৰকাৰে বোলে ভাঙিব বোলে। স্কুলটো আমাৰ এ তাৰ পৰা সলনি কৰিব দিছে নহলে ভাঙি দিব বোলে আহি।
কিহৰ কাৰণে বা, জাগাটো চেঞ্জ কৰিব দিছেনে এনেই কিবা বেলেগ?
নহয় মানে হস্পিতেল বনাই আছে তাতে।
অঁ অঁ হয় নেকি? বহুত দিন যোৱা নাই নাই ইপিনেও সেইটোফালে।
যিহেতু মইয়ো বহুত দিন যোৱা নাই কাৰণে ইমান বিশেষকৈ ম‌ই একো গম পোৱা নাই এনেই মোৰ লগৰবোৰে কৈ আছিল আৰু আমাৰ পুৰণা ছাত্ৰ ছাত্ৰ-ছাত্ৰী এটাও যিবোৰ আমাৰ জুনিয়ৰ আছিল। মোক ফোন মাৰিছে জুনিয় দুজন মানে মোক। চিনাকি মানে ফোন মাৰি পিনে কয়, দাদা এনেকুৱা এনেকুৱা ঘটনা হৈছে। এটা মিটিং আছে তোমালোকে আহিবা তো মই অলপ গ'লো মই তাতে, ত' তাতে যাই মই সমস্যা সমস্যাটো মানে কথাটো ভালকে ম‌ই অলপ বুজি পালো মান কি হৈছে কি হোৱা নাই।
মিটিং মিটিংটো কেতিয়া হৈছিল?
এই পৰহি হৈ গৈছিল ৰবিবাৰে হৈছে।
অ মই গমেই নাপালো মানে।
অ সেইটোৱে বেয়া লাগিল শুনি মই কথাটো এনেকুৱা এনেকুৱা কথা হল যদি বেয়া লাগিবই।
তাকে কওঁ নিজে পঢ়া বিদ্যালয়খন বা স্কুলখন। শুনিতো বেয়া লাগিবই যদি ভাঙি দিয়ে আৰু।
সেইটোৱে অলপ মোৰ দুখ লাগিছে খিনি পেলে এতিয়া কি কৰো আৰু সলনি আমিতো একো কৰিব নোৱাৰো, চে এইটোৱে আৰু। মানে অলপ সময় দিছে মানে কৈছে, এইটো- এইটো বেচটো যে আছে এইটো বেচটো কৰি ল'ব দিছে তাৰপিতে নেষ্ট বছৰত আগত ভাঙি দিব বলে। মানে ধৰি লোৱাক তিনিমাহ আৰু চাৰি মাহ আছে চাগে আৰু, তাৰপিছত ভাঙি দিব। পইচা ইয়াৰ পৰা সলনি কৰিবৰ কাৰণে সময় দিছে অলপ।
উ
এতিয়া ছাৰ সকলে বা কি কৰে কি নকৰে সেইটোৰ ওপৰত এ' নিৰ্ভৰ কৰে আমাৰ।
আগৰ শিক্ষক শিক্ষয়িত্ৰীবিলাকো নাইনে এতিয়া?
আছে এই কিছুমান আছে মানে, আধাতকে বেছিভাগ ওলাইে গৈছে এতিয়া।
অ', বহুতে চাকৰিও পালে।
উম' ঠিকেই হ'ল এ' দেউতো চাকৰি পাল এনেকুৱা কিবা কিবি কাৰণে ওলাই গ'ল। এতিয়া অকল নতুন নতুন ছাৰ সকলে অকল বাকী আছে। ঠিকেই এইবোৰো লাগি আছে, মানে স্কুলতটো বচাবৰ কাৰণে চেষ্টা কৰিছে সকলোৱে কিন্তু মোক লগা নাই যে স্কুলতটো আৰু বেছি দিন মানে এইটো লছে মই যে কলো তিনি চাৰি মাহ মান থাকিব, তাৰপিছত আকৌ স্কুলতটো সলনি নকৰিলে বোলে ভাঙি দিব বলেটো কি সেইটোয়ে আৰু।
ঠাইটো চেঞ্জ কৰি দিলে হয় যদি, বেলেগ এটা ঠাই লই ল'লে হ'ব।
সেইটোয়ে মই শুনিছো মানে, এটা ঠাই চাইছে ঠাইবিলাক চাই আছে আমাৰ ওচ স্কুলত কৰ্তৃপক্ষই চাই আছে বোলো এতিয়া।
উম',।
এতিয়া ক'তবাত ঠাই পাই, ঠাই পালে খলাব ক'তবাত নতুন ঠাই পালে ভাল আৰু।
উম', ভাল জেগা এটাত হ'লে।
তথাপিও মানে সেই জোগাটো আমাৰ মানে কি, এটা স্মৃতি আছে আমাৰ পুৰণি।
উম',।
সেইটোৱে তাৰ পৰা যটো সলনি হৈ যওঁ ত' বেয়া লাগিব, যিমানো যি হওক আগত সেই ঠাইত গ'লে স্কুলৰ কথা নিজে নিজে মনত আহি যায়, আহে তুমিও গৈছা নে যোৱা নে মাজে মাজে স্কুলত কেতিয়াবা?
যাওঁ যাওঁ কেতিয়াবা গধূলি গধূলি এনে, অলপমান লগৰকেইটাৰ লগত।
অ', ভিতৰত সোম নে নোসোমোৱা?
ভিতৰত সোমোৱা নাই সেনেকে তালা মাৰা থাকে, নাই গধূলি গলে অলপ।
অ', একদিন সোমাইছিলো আমি, একদিন আমি গৈছিলো ছাৰ মেমক কলে আছিল তেতিয়া সোমাইছিলো, মানে প' চবে মাতিছে চবে ভাল। তে পুৰা মৰমত মৰে চবে ভালকে কাত মাতিছে আগৰ মেন চাৰ সকলে।
উম', আমাকো এই উৎসৱ চৎসৱ হ'লে কেতিয়াবা যোৱা যায়।
অ', তোমালোকে যোৱা নেকি এতিয়াও?
শিক- শিক্ষক দিৱসত যোৱা যায়।
অ', এইবাৰতো গ'লো আমি আগৰ মানে বেছিভাগ নাযায় নহয়। অকল এইবাৰহে গ'লো।
অ', হয় নেকি।
অ', তোমাৰ আমিতো সকলো চবেই গ'লো। ঠিকেই আৰু এনেকুৱা লাষ্ট এবাৰ এনেই ভাবিলো স্কুলতো ভঙাৰ আগতে আমি সকলোৱে এবাৰ এবাৰ মিলি কেনে আমি সকলো আমাৰ বেছৰ সকলোৱে এবাৰ যাওঁ নেকি স্কুলত একবাৰ।
অ',।
মানে ভাল লা